হেল্ল'
হেল্ল'
হেল্ল'
উম শুনিছা নাই? হেল্ল' তোমাৰ চাউণ্ডটো বহুত কম হৈ আছে। সেইটো মই ভালকে শুনা পোৱা নাই।
মই শুনিছোঁ।
তোমাৰ চাউণ্ডটো অকমান বঢ়াই লোৱাচোন।
বঢ়াই থোৱা আছে।
হেল্ল'
হেল্ল'।
উম কি কৰি আছা?
চবৰে ভাল?
উম, ভাল এতিয়া বৰ্তমান কোন -কোন আছে তোমালোকৰ ঘৰত?
দেউতা, মই, দাদা, বৌ।
অহ, দাদাই কি কৰে? আমাৰ ঘৰত মা আছে উম দাদা আৰু মই। শুনা পাই আছ নহয়? হেল্ল',
শুনিছো।
অহ, তুমি তোমাৰ মাতটো স্পষ্টকে অহা নাই মানে
অহ, মই শুনিছোঁ কি হৈছে
দাদাই কি কৰে?
দাদা সৰুকে
হেল্ল', দাদাই কি কৰে? ভালকে শুনা পোৱা নাই তোমাৰ চাউণ্ডটো বহুত কমি আছে মানে।
হেল্ল',
অহ, এতিয়া স্পষ্টকে আহিছে।
অহ, মই হেডফোন লগাই থোৱা আছিলে সেইটো কাৰণে হ'ব পাৰে যে
অহ, তোমাৰ দাদাই কি কৰে বৰ্তমান?
দাদাই, দাদাৰ মানে সৰুকে বিজনেচ আছে। ফাৰ্ম -ফাৰ্ম খোলা আছে।
বইলা ন'?
হয়।
দেউতাই কিবা কৰে নি?
দেউতাই কৰা নাই এতিয়ালৈকে।
তুমি কি কৰি আছা বৰ্তমান?
মই বৰ্তমান ঘৰতে আছো।
একো জব
জব কৰা নাই এয়া একজামক আমি প্ৰিপেৰেচন কৰি আছো।
কি একজাম?
এতিয়া এ দি আ ৰি কাৰণে এৰি থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডৰ
হেল্ল',
হেল্ল', শুনা পাই আছা? মই কৈছো এইবাৰ আছাম গভমেণ্টে বহুত কোচ এৰিছে।
অহ তাৰ কাৰণে এতিয়া প্ৰিপাৰচন কৰিবলে
থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড তোমাৰ ধৰা বিভিন্ন ধৰণৰ পষ্ট সৰু সুৰা য'ত খালী হৈ আছে তাত তোমাৰ এপ্লাই কৰিব পাৰা তুমি।
অহ
এতিয়া পোষ্ট ওলাব নতুনকে।
অহ, প্ৰিপেৰচন কেনেকুৱা চলি আছে?
প্ৰিপেৰেচন ঠিক -ঠাক চলি আছে।
অহ
তুমি বৰ্তমান কি কৰি আছা?
মই সৰুকে জ্বব এটাই কৰি আছোঁ।
অহ
উম মলে মানে বোকা হৈছে
অহ
জ্ববটো প্ৰাইভেটতে হওঁক বা গমেণ্টতে হওঁক কিন্তু বেলেগ হয় তোমাৰ সুবিধাটো বহু থাকেতো কথাতো সেইতো প্ৰাইভেট জ্ববত তেনেকুৱা তোমাৰ সুবিধা নাথাকে আৰু চেলেৰিতো বহুত কম হয় বহুত অসুবিধাৰ সন্মুখিন হৈছে
উম
অসুবিধা সন্মুখীন হৈছে মানে যতে পঢ়িলেও তোমাৰ ধৰা মানে এই এইখিনিতে তোমাৰ। অ। বৰ্তমান সমতো সব চবেই বিষু। ি
হ
তুমি কি ভাবা।
জবটো প্ৰায় প্ৰাইভেটতকে। চৰকাৰী হ'লে ভাল হয় গভমেণ্ট হ'লে কিন্তু এনেই বিজনেটোৱে ভাল হয়
উম মান আকৌ কেইছমান বছৰ মান লাগিব পাই
উম
তুমি কি ভাবা।
শুনা পোৱা নাই ভালকে।
তাই যদি মানে এটা জৰ্ব কৰি পাচ বছৰত তোমাৰ যিমানটো ইনকাম কৰিব তাতকৈ সি‌। পাঁচ বছৰত তাতকৈ বেছি ইনকম কৰিব পাৰিব
সেইটো হয় যদি বিজনেচটো ভালকে কৰিব পাৰে। বিজনেছো কৰাৰ ওপৰত কথা থাকে।
মান তোমাৰ মাইণ্ড চেদ কি মান বিজনেছ ভাল নে নাই জৰ্ব।
মইতো বিজনেছতে ভাল বুলি ভাবো বিজনেছ কৰাতো
মানে। পকে এটা প্লেটফৰ্ম লৈ লোৱাতটো অসুবিধা হয়।
হা
বহুতো মানে। কোনোবা এটা যিকোনো এটা প্টফৰ্মত গৈ এটা বিজনেছ কৰাৱাটো অকমান মানে নৰ্মেল মানুহৰ কাৰণে অসুবিধা অসুবিধা লিখিয়া হল।
অহ।
কিন্তু জৰ্ব তোমাৰ কমন জৰ্ব তুমি কৰি থাকিব পাৰা। আোন চষ্ট ন
অহ জৰ্ব আজিকালি গভমেন্ট জৰ্ব পাবলৈও বহুত টান হৈ যায়
উ বৰ্তমান কাৰণ মানে অসমত এতিয়া। তেওঁ তেওঁলোক সকলটো নিবনুৱা হৈ পৰিছে তেওঁ যিসকল পঢ়ি আছে তেওঁলোকে কি কৰিব তেওঁলোকে ক'ত যাব মানে বহুত ভাবিবলগীয়া পৰিস্থিতি
এতিয়া তোমাৰ একদাম কেতিয়া হ তোমাৰ একজাম কেতিয়া হব তুমি যোনটো প্ৰিপাৰেচন
একজাম একজাম এতিয়া নহয় একজাম ওলোৱা নাই তাৰ কাৰণে প্ৰিপাৰচনে হৈ আছে। পষ্ট ওলাবহে
উম
এয়া নতুনকে চৰকাৰে কৈছে আমাৰ ফালে বতৰৰ দিনত ঠিক দিনৰ ৰ'দ দিছিলে ৰাতিপুৱা সময় তাৰপা সন্ধিয়া সময়ত অ আবেলি টাইমত বৰষুণ দিলে এতিয়া আকৌ বৰষুণ ষুন হোৱাৰ সম্ভাৱনা আছে। তোমালোকৰ ফালে বতৰ কেনেকুৱা?
আমাৰ ফালে তো মানে ৰাতিটো বতৰ থিকে থাকে গছিলে আবেলি মানে ক এটাতি নাই সম
ব
তেতিয়া ভাত পানী খোৱা হ'ল?
ভাত -পানী খোৱা নাই, অলপ টাইম আছে খাবলে।
অ, মই খোৱা নাই আমি খাম নাই ন খোৱা অকমান দেৰি হয়।
অহ।
ঠিক আছে দিয়া এতিয়া। ঠিক আছে দিয়া তেতিয়া কথা পাতি ভাল লাগিলে আকৌ মই নেক্সমত কেতিয়াবা খবৰ খাতি ল'ম।
ঠিক আছে দিয়া।
অ ঠিক আছে।